অ কি কৰি আছা?
অ এ আছো এ। তুমি?
ময়ো এনেই গৰমতে বহি আছোঁ।
অ খোৱা বোৱা কৰিলা?
কইলো অ। তুমি খালা? মা মুধুৰিয়াম এটা পাৰি দে, অ মা মা, এই পুৰা ৰ'দ কালি নিচিনাই তাৰ ৰ'দ আ-
অহ অহ বহুত গৰম অ।
আও এটা চিঙি দে, সেই ফালে কেনেকুৱা বতৰ? দেয়াই
অ বহুত ৰ'দ অ। গৰম
অ বহুত গৰম গৰমতে গছ গৰমতে গছৰ লদত
বহুত পৰা চাইদ তাকে মই আছো এনেই ভাত পানী খাই। অ অ। মই এই ভাত বেলি ভাত খাই আছো এনে।
ভাত দালি তাৰপিছত তোমাৰ টেঙেচি টেঙা এইবোৰ দালি এনেকে বনাইছিলে। আহ মাছ আছিলে সেয়াই। হেল্ল' হেল্ল' হেল্ল'
অ
অ শুনিছা নাই? শুনিছো অলপ নেটৱৰ্ক প জেগালৈ যোৱা। তোমাৰ নেটৱৰ্ক নাই।
অ টেঙেচী পাতৰ বোলো বহুত উপকাৰীতা গুণ আছো নহয়। এই টোককাৰি পানী ই খাব লাগে।
অ হজমো কৰে টেঙেচি টেঙাই তাৰপিছত তোমাৰ ভোক বহাই। আৰু এনেও তোমাৰ অলপ। টেঙা যে বস্তুতটো ইমান চেকচেকীয়া টেঙাতটো নহয় তোমাৰ মিঠা টেঙা যে হেৰি এইটো কি কয় তোমাৰ মাছ চাছৰ লগত খাবলে ভাল হয় দালিত দিওঁ খায়।
আলু সিজাই মাছৰ লগত তৰকাৰী বনালো ভাল লাগে।
অ আলুসিজাই মাছৰ লগত তৰকাৰাই বনাই প্ৰায় আমি প্ৰায় খায় মোৰ ভাল পাওঁ দেই টেঙা চিটেঙাটো খাই।
অ মইয়ো খাওঁ প্ৰায় খাওঁ। তোমাৰ ভিটামিন চিও আছে। তেঙ টেঙেচি টেঙা।
টি পোৱা যায় টেঙা চিটেঙাতো অ, তাকে এই বহুত হজম কৰে। টেঙাচি টেঙা মানে উপকাৰিতা গুণ।
গ্ৰহণ হলে ভাল তোমাৰ পেটৰ সমস্যা হ'লে।
অ এ এনেও তোমাৰ মানে ভোক ব ঢ়াই বহুত ভোক বঢ়াই হেৰি তোমাৰ টেঙেচি টেঙা হজম কৰে
কামোৰণি হয় মানুহৰ সেই তেনেকুৱাত খালেও ভাল মানে সেই টেঙেচি টেঙাটো
ভাল অঁ
তাকেহে খাই এইটো কি কয় খাব লাগে মানুহইত এতিয়া গৰম পৰিছে নহয় যিমান পাৰে সিমান টেঙাটো খোৱাটো ভাল মানে
ৰক্তচাপৰ কাৰণেও ভাল তোমাৰ
অহ
টেঙেচিটো তোমাৰ আকৌ লি লিভাৰৰ কাৰণে ভালচ তায়ো ভামচ্ তায়ো বাবে ভাল
উম এ এনেও তোমাৰ এনেই ঘ এ হেল্ল'
অ
পৰুৱা কামোৰে পোক পতংগই কামোৰে এই টেঙিচি টেঙাটো এনেই হাতে মোহাৰি তুমি লগাই দিলে মানে সে সে য'ত কামুৰিছো তাত মানে এনকে পলেপ এটা দি থ'লে ভাল মানে সেই চেক চেকনিটো নাইকিয়া হৈ যায় আৰাম আৰাম
অ আকৌ বিষ তোমাৰ বিষ হলে যে বিষ হলে মানে বিষ হোৱা ঠাইতো বোলে সা সানিলে বোলে ভাল হয় বুলি শুনিছো
অহ
আকৌ তোমাৰ
এলাৰ্জি তোমাৰ এলাৰ্জি কিবা খজুৱতি হওঁক কিবা হওঁক এয়া ৰস টো মানে এই ৰস বোৰ ৰসটোতো যেনেকে নোলাই তোমাৰ এই পেষ্ট বনাব লাগে মিক্সিত দি পেলাই পেজ বনাই সেই মানে য'ত কামুৰিছে তোমাৰ তাত এনেকে লেপন এটা দি থৈ দিলে মানে লেপি পেলাই থৈ দিলে পলেপ এটা দি থৈ দিলে তোমাৰ মানে সেই চেকচেকনিটো ভাল হয় আকৌ তোমাৰ ইনেও অ ধৰা এলাৰ্জি হ'লে কেনেকুৱা খজুৱাই আৰু মানুহৰ ডমলা ডমল পাতি যায় সেই তেনেকে লগাই থব লাগে
উম বিষৰ কাৰ-ণৌ ভাল মূৰৰ বিষ, বিষতো তোমাৰ ভাল ফল পায়। অ',
গাঁঠিৰ বিষৰ কাৰণেও ভাল মানে
গাতিৰ বিষৰ কাৰণে ভাল মূৰৰ বিষৰ কাৰণে ভাল
উম
তাকে এ
হেৰি নহয় আৰু তাৰ জ্বৰ হলেও বোলে টো খালে একো নহয় জ্বৰ কমাইহে
অ তাকে মই কমাইছো
চাককৈই পোক পতংগবো যে সেইবিলাকে কামুৰিলেও সেই ঠাইত যদি তুমি তোমাৰ তাক ৰসটো পলে মানে ৰসটো উলিয়াই দি দিয়া সেইটোতো আৰাম পাই বোলে বিষো কমে মে তোমাৰ বিজাণুতো নাইকিয়া হয়
উম এইটো আকৌ বেছি খালেও বেয়া আকৌ দেই বেছি খালে তোমাৰ এইবোৰ কেলচিয়াম কমি যায় মানে
হয় নেকি
এইটো বেছি খালে অপকাৰিতা উপকাৰিতা দুয়োটাই থাকে নহয় আৰু প্ৰত্যেকটো বস্তুৰে বেছিকে খালে ইয়া কেলচিয়ামটো। কমি যায় সেইটো কাৰণে মানে তোমাৰ লিমিটত খাব লাগে আও সদায় বোলে একেহে বোলে খাই ছো বেলেকে খালে। বেয়া টেঙাটো তোমাৰ ঢেৰ আছে ধৰা এতিয়া টেঙেচি টেঙা, মধু হোলেং, টেঙা মৰা। এতিয়াতো বিশেষকে টেঙা মৰাটো খাবলেও ভাল হয়। এতিয়া গৰমৰ দিনত দালিত দি হওক মাছৰ লগত হওক।
অহ।
অ', মই আকৌ সেই টেঙেচি টেঙাটো ভাল পাও মোৰ মধু ফুলেঙো ভাল পাওঁ, মধু ফুলেং টেঙেচি।
ভাল পাও কৰ টেঙেচি টেঙা হওক মধু হওক আকৌ এটা এটা ন নৌ টেঙা বুলি আছে, এটা নল টেঙা বুলি আছে সেইটো খাই সেইটো অলপ মিঠা টেঙা মিঠ টেঙা লাগে। সেইটো অলপ মিঠা টেঙা মিঠা টেঙা লাগে। নল টেঙাটো তোমাৰ অলপ মিঠা টেঙা, উম, সেইটো মাছৰ লগত আগতে খাবলে ভাল লাগে।
উম, প্ৰায় একে একেৰাহে খাই নথাকো ধৰা।
অ', বাৰিষা চিজনত অলপ কম হয়, ঠাণ্ড ঠাণ্ডা দিনত তোমাৰ বেছিকে গছ যে।
অ', মোৰ আকৌ টেঙেচি টেঙাটো উম, এতিয়া ইমান টেঙেচিতো নাই তোমাৰ।
নাই নাই এতিয়া মৰি যায় বাৰিষা চিজনত।
অ', এতিয়া মৰি যায়, এডাল দুডাল তোমাৰ।
অ', আকৌ তোমাৰ খৰালি মাহ যেতিয়া সোমাব তেতিয়া পুৰা হ
ভৰ্তি হৈ থাকি অ, আৰু ইমান ভাল লাগে। দেখি পেলাইও ভাল লাগে কিবা এটা, উম, আকৌ ফুলটো ফুলটো ফুলি যায় নহয় বেঙুনীয়া ৰঙৰ নিচিনা যে ফুল এপাহ ফুলে।
ফুলটো আৰু মৰম লাগে।
উম, দেখিবলে ভাল লাগে।
ফুলটো মৰম লাগে দেখি, কালাৰটো।
আৰু এই তোমাৰ পতককে হয় দালিত যদি তুমি এনেকে, ধুই মেলি ধুনীয়াকে শিপা চিপা কাটি তেনেকে দি দিয়া নহয়, পটককে তোমাৰ সিজি পাত নাইকিয়া হৈ যায় ঠাৰিটো ওলাই যায় তাৰ পৰা।
অহ।
ভাল লাগে খাই।
ভাল লাগে ভাল লাগে, আমাৰ ল'ৰাইও ভাল পায় খাই।
উম,
ল'ৰা ছোৱালীৰ কাৰণেও ভাল, তোমাৰ উম, তোমাৰ যদি পেটটো চিক-চিকিত মাৰি ধৰে লেট্ৰিন হৈ থাকে বেছিকে অহা যোৱা। তেতিয়া সেইটো খালেওে, ভাল হয় মানে।
উম, আৰু এনেও এইটো ভিটামিন চি থাকে ন' ভিটামিন চি থকা প্ৰত্যেকটো বস তে ভাল, স্কিনৰ কাৰণেও ভাল, তোমাৰ
উম, হ?
অ', ভিটামিন চি থকা বস্তু তোমাৰ মানে স্কিনৰ কাৰণেও ভাল।
ভাল ভাল স্কিনৰ কাৰণেও ভাল।
উম,
বহুত ভিটামিনো পোৱা যায়। ভিটামিন চি কিন্তু আমাৰ বহুতে উপকাৰ, লাগেই দেহত। ভিটামিন চিটো বেছিকে লাগে, উম,
বেছি স্কিনৰ কাৰণে ভাল তোমাৰ।
তোমাৰ এইটো হেৰিয়া কাৰণে পাঠৰ যে হয়, কিছুমানৰ। তোমাৰ এই টেঙেচি পাতটো বোলে, খালে বোলে পাঠৰৰ কাৰণেও ভাল। পাঠৰ গলি যায় বুলি কোৱা শুনো, কিডনীৰ কাৰণেও বা বহুত ঔ উপকাৰী বুলি শুনিছো, টেঙেচিটো।
ত টেঙেচী টেঙা পেটৰ কাৰণেতো এনেও ভালেই তোমাৰ বহুত ভাল। ভোক চোক বঢ়াই তা পা লিভাৰো লিভাৰটো ঠিকে থাকে মানে। একেৰাহে খাই থাকিলে কিন্তু কেলচিয়ামটো কমি যাব কিন্তু তোমাৰ এটা লিমিটত খাব লাগিব বস্তুটো। অ ধৰা এস- মূৰত একসপ্তাহত মূৰত মানে এনেও তোমাৰ সপ্তাহটোত টিঙা টেঙা তিতা জ- জ্বলা মিঠা খাবই লাগে নহয় গোটেইকেইটা খালে ভালেই।
উম।
টেঙাটো বিশেষকে মানুহে খাই থাকিব লাগে আজিকালি ইমান বেছিও খাব নালাগে কি- কিন্তু এ এইবোৰ টেঙা খালে ইমান একো নহয়, বেছি চেকচেকীয়া টেঙা নহয় যে এইবোৰ।
নহয় এইববিলাক মিঠা টেঙা তোমাৰ।
মিঠা টেঙা মই আকৌ খাই ভাল পাওঁ আক। আৰু টেঙা নহ'লে মোৰ মানে ভাত খাবলৈ ভাল নালাগে কিবা টেঙাবোৰ খাই খাই মানে আমাৰ অভ্যাসেই হৈছে এতিয়া।
তাপা
এই নল টেঙাটোও খাও মাজে মাজে নল টেঙাটো ইমান খোৱাত নপৰে বাৰু দেই।
নল টেঙাটো তোমাৰ মিঠা টেঙা মিঠা টেঙা লতাগতে বগাই যায়।
উ অ গছজোপা ভাল লাগে ইমান ধুনীয়াকে বগাই তোমাৰ কিবা ৰঙচুৱা টাইপ সেই মাজৰ ঠাৰিডাল।
অ ৰঙচোৱা অকণমান কুমলীয়া কুমলীয়া পাতটো তোমাৰ ৰঙা নিচিনা।
ৰঙা নিচিনা অ।
অও
এ মই এলাৰ্জি চেলাৰ্জি হলে কেতিয়াবা ঘৰত মাহঁতে লগাই দিয়ে। কিন্তু মই এইটোয়ে যে টেঙেচি টেঙাই যে লগাই দিয়ে গম নাপাও, মই আক সেই লাই জাবৰি বুলি কয় বস্তু এটা দেইছ-
অ', অ, সেইটোও মাছৰ সৈতে খাই বুলি শুনিছো।
অ', সেইটো মাছৰ সতে খাই সেই লাই জাবৰিটো সানে বুলি ভাবো।
এইটো তোমাৰ ঠাণ্ডা দিনত বেছি হয়। লাই জাবৰিটো এতিয়া নোমাই ইমান নগজে।
ঠাণ্ডা দিনত বাৰী বিলাক একদম ভৰ্তি হৈ হৈ থাকে।
ভৰ্তি হৈ থাকে আমাৰ বাৰীতো বহুত গজে সেইবিলাক টেঙেচি হওঁক। লাই জাবৰি হওক, ইমান দম পাটি গৈ গৈ সেইবিলাকৰ বহুত উপকাৰী গুণ আছে।
উম, লাই জাবৰিটো খাব লাগে মানুহে।
খাব লাগে অ।
মাছৰ লগত খাই এনেইতো খোৱাত নপৰে তোমাৰ ধৰ মাছৰ লগত
অ।
উম, মাছৰ লগত খোৱা হয় আৰু। চব বস্তুৰে ঔষধি গুণ ঔষধ বুলি খালে সকলোৱে ভাল মানে স্বাস্থ্যৰ কাৰণেও ভাল।
তাকে ঠিক আছে হ'ব ন বহুত দিন কথা পতা না নাছিলোঁ। পাতিলো
উম উম উপভা অ ঠিক আছে হ'ব।
হেল্ল'